অ এতিয়া অ অ এই নেটৱৰ্ক প্ৰব্লেম হৈ আছে মানে এতিয়া ময় শুনিছোঁ বাৰু নেটত অ এনেই একদম ভালকৈ আহিলে ভাল হয় এনেই কেং কুং কাং কৰি আছিলে
উম আজিকালি ফৰ জি মোবাইল বিলাকৰ কাম নাইকিয়া হৈ তোমাৰ নেটৱৰ্ক নোোৱা হৈছে আৰু তাতে আমাৰ গাঁও বিলাকত তোমাৰ টাৱাৰ বিলাক দূৰণিত থাকে যে এইটো টাৱাৰ বা সিটো তটা বহুত
দূৰ দূৰ হয় অ অ সেইটোয়ে আমাৰ এক কিলোমিটাৰ দুই কিলোমিটাৰ ইমান দৌৰ দৌৰ হয় ক'বা তাৰ
অ মই মানে আমাৰ এইকণত নাপাওঁ মই তোমালোকৰ চাইডতো পৰাা মই সেই কাৰণে ওলাই যাওঁ সেই পিনে আকৌ চেণ্টাো পাও
অ অ আমাৰফালে হেৰি ফাইভ জি ফোন নহ'লে তো প্ৰব্লেমেই মানে আজিকালি চবৰে ফাইভ জি হ'লে
আমাৰ ফালে কিবা এটা প্ৰব্লেমে চলি আছে আমাৰ মাহী মাহী টো ফাইভ জি হে
অ সেইটোও হয় বাৰু অ হেৰি চাগে এইটো তোমাৰ হেৰি নেটৱৰ্কৰ প্ৰব্লেম টাৱাৰটো দূৰত যে অ তাই উম মোৰ তোমাৰ মোৰ ফাই দিয়ে কিন্তু আমাৰ ঘৰত এতিয়া হেৰি নচলে তোমাৰ যেতিয়া টু জিটো টু জি বিটো খম হয় থ্ৰী ফ'ৰ্টি নাইন ভাললে টু জিব বি নেট পাবা নেট পোৱাৰ পিছত ফাইভ জি চলিব মানে মোৰ তোমাৰ টু জি বি োক খতম হৈ যায় নহয় খতম হৈ যোৱাৰ পিছত তোমাৰ ফাইভ জি এই ঘপকৈ ফাইভ জিটো আহে আকৌ অলপ টাইম থাকে ঘপকৈ গুচি যায় মানে
অ অ ফাইভ জিটো মানে প্ৰায় গুচি যায় প্ৰায় গুচি যায়
অ অ অ তোমাৰ আনলিমিটেড
দিব
কৰি ল'ব লাগিব আলিমিটেড নেট মানে এই ক'বলৈ আহে তমাৰ টু জি জিবি পাবাই মানে থ্ৰী ফ'ৰ্টি নাইন ভৰাাললে টু জি মানে পাৰ্মেণ্ট ডাটা মানে সেইটো তুমি তোমাৰ থাকিবই মানে সেইটো তাৰপিছত তোমাৰ এক্সট্ৰা টু জি বি যেতিয়া তুমি খতম কৰিবা তাৰপিছত নতুনকৈ তোম আহিবাইভ জি মানে তেতিয়া তুি আনলিমিে চলাব পিম পাৰিব যদি নেটৰ্ক পোৱা জোত য মানে
আহ আহ মানে আগতে আমাৰ এইণত প্ৰব্লেম নাছিলে আগতে নেটৱৰ্ক আমাৰ ইয়াত ধুনীয়াকে পায় আজি প্ৰব্লেম হৈছে তোমাৰ টায়াৰৰ প্ৰব্লেম নাই কি ন উম
মাত চলি আছে বাৰ
তাকেহে গৰমতটো ইমান দিছে নহয় তোমাৰ ওলাবকে নোৱাৰিম
আমাৰ ইণ্টাৰ্ণশ্বিপৰ আমাৰ হেৰিও কৰিব কলে তোমাৰ এই পোন্ধৰ নহয় আজি নহয় পোন্ধৰ দিনৰ পিছৰ পৰা
অ অ
পোন্ধৰ দিন ইণ্টাৰ্ণশ্বিপৰ কিবা ক্লাছ হ'ব তাৰপিছত আকৌ পোন্ধৰ দিন বধ দিছে
উম মানে প্ৰথম পোন্ধৰ দিন বন্ধ শেষৰ পোন্ধৰ দিন ক্লাছ
অ প্ৰথম পোন্ধৰ দিন তোমাৰ ক্লাছ চ্লাছ একো নকয় বন্ধ মানে তাৰ শেষত স পলধৰিন ইণ্টাৰ্ণশ্বিপৰ প্ৰগ্ৰেমৰ কিবা আৰু ভলীবল লোৱা হেৰি এটা আছিলে মানে আমাৰ ছাব্জেক্ট হৈছে তোম ছটা ছটা তোমাৰ এতিয়া বি এ ফিফ চছেন মানে তুমি সেইৰিটাহে ল'ব লাগে পাঁচটা পাঁচটা ল'ব লাগে এটা যেনিবা এনেই হে চাবজেক্ট তুমি বাচি নিজে ল'ব পৰা মানে
গম পালো অ
যকেইটা কম্পালচৰিী ল'বই লাগিব এইটো যন্তটোু তুমি নিজৰ মনৰ ইচ্ছা বাছিলিলও প পৰাা ত মই সেইটো লৈছিলোঁ তাৰপৰা তোমাৰ সেইটো ক্লাছটো মানে গ্লাছটো অ গ্লাছ টো হ'ল তমাৰ হেৰিয়ে হোৱা নাই পৰীক্ষাতটো ল'ব পৰক্ষাাতো হোৱাাই
আহ
পো তহঁতৰ ক্লাছ কৰি আছে নেকি কলেজত?
নাই কৰা আমাৰ এইবাৰ বন্ধ নকৰে আৰু।
নকৰে অ'। এ, চব গোটেই নাখাইজে উম, চব গোট খোৱা হ'লেও বেলেগ কথা এতিয়া।
গোট নেখাই ল'ৰা ছোৱালী হম।
অ', তোমালোকে ইমান দূৰৰ পৰা যাবা ক্লাছ যদি নহয় এনেই যোৱা হয় উম। ল'ৰা ছোৱালী যদি নহয় এনে।
আৰু ইমান গৰম যদি আমি গৈ পেলাই তাত পাওঁ গে ল'ৰা ছোৱালী। নাই ছাৰসকল আহিব ক্লাছ নকৰে। ল'ৰা ছোৱালীা থাকিলে তোমাৰ প্ৰফেচৰ কেইজনো ক্লাছ কৰিলে টান পায় ন, ক্লাছটো কৰিলো মানে অলপ হেৰি হয় আৰু।
অ', এটা দুটা অ', এটা দুটা লৈ ছোৱালীক নো কি ক্লাছ সেইটোৱে প্ৰব্লেমটো।
উঠনী কি কৈছিলা, কাৰ কোনে কাম নকৰা হল বুলি কৈছিলা?
অ', এই ইয়াৰ কথা কৈছোঁ, এইটো স্কুল আগ ফালে ই যে।
অ', অ'তাই এইটো কিবা এটা হৈ গ'ল বেলেগ এটা আহিছিলে।
অ', সি সেইবিলাক কৰিলে আকৌ বেলেগ। অ', বেলেগ টাস্ক কমপ্লিট কৰিব গৈ তাৰ এইটোৱে অফ হৈ থাকিলে।
অ', মোৰ, মোৰ অফ নহ'লে মই কমপ্লিট কৰি মেলি দিলোঁ ন। কালি সেইটো পেমেন্টটো হৈয়ে গ'ল কালি।
আৰু নতুনবোৰ হ'ল।
অ', কালি পেমেন্ট হৈ গ'ল সেইটো তোমাৰ মানে মই যোনটো ৰি দিংটো লৈছিলোঁ পঢ়াৰ।
অ', অ'।
তোমাৰ মানে পইচাটো মানে কমপ্লিট মানে চাই যোনতিটা কমপ্লিট হয়, তেতিয়া যেতিয়াই কমম্লিট হ'ব তেতিয়া পইচা সোমাই মানে তোমাৰ কোনো বাৰলৈ ৰখি থাকিব নালাগে।
অ', এইটো বাৰ চাৰ কথা নাই মানে।
কথা নাই অ', কমপ্লিট হব দিব আৰু মই আধাটো পাবলৈ আছে তাৰ।
অ', অ', অ'।
এইটো আমি কেইটাহে লাগি আছোঁ আকৌ আৰু।
নলগা হ'ল ন আজিকালি যে হেৰি কৰা আজিকালি নলগা হ'ল আমি। বেয়া লাগিল মানুহ নাই।
আগতে এইটো যোনটোৱে আমাক এতিয়া সোমাই দিছিলে, সি মোলে ইমান ফোন কৰি থাকে এইকেদিন ফোন চোন নাই গ্ৰুপতো ইমান মেছেজ চেছেজ নাই।
নাই অ', সি বাদ দিলে চাগে?
বাদ দিলেগে আমনিও লাগে ধৰা চোন ইমান আৰু।
কিন্তু চলি আছে আৰু কামটো কৰি থাকিলে লাভ আছে।
লাভ আছেতো এইটো যেতিয়ালৈকে চলে মানে।
চলাই থাকিব লাগে অ', সেইটোৱে যেতিয়াালৈকে চলে কৰি থাকিব লাগে।
আৰু তোমাৰ বাৰ মিনিট, বিশ মিনিট, পোন্ধৰ মিনিট, এটা সেইকণ সময়ত যদি উলিয়াব নোৱাৰা কি।
অ', সেইটো ইমান কণ আৰু হেৰি কৰি দিলে হৈয়ে যায় ন।
কালিতো এটাই হেৰিয় যে এই কো আমাৰ এই দলংখনৰ ওচৰতে লোৱাটো যে। তাৰ লগ ল তাই এইটো এইটো কাম কৰিয়ে ছেভেনটিন থাউজেণ্ড পাইছে।
অ', দা বহুত বহুত দিন হ'ল দা সিয় কৰি থোৱা হা!
সি চাগে। প্ৰথমতে এইটো, এইটো বহুত চলিছিলে ন সিমানে দহটা মান আইটি খুলি লৈ চাগে, গোটেই দিনটো চাগে সেয়াই কৰি থাকে।
সেইটোৱে কৰি থাকে চাগে সি প্ৰথমবাৰ গম পাই চাগে। আমাৰ তোমাৰ বেছি দিন হোৱা নাই নহয়, দিনটো সি চাগে
অ', আৰু আমিতো প্ৰথম কেইদিন নালাগিলোঁ কেলে আমিতো ভয় খাই আছিলো ন হ'ব নহ'ব।
এ হ'বনে নহয় অ', সেইটোৱেই আমাৰ খিনি কি আছিলে মানে নহ'ব এনেই যাব। মই এনেকৈ ভাবি আছিলোঁ কিন্তু এহেত মানে ডাইৰেক্ট গম পাইল এইবাৰ পাই গ'ল চাগেটো তাৰপিত সিহঁতক একম পুৰা বিশ্বাস আহ গ'ল
অ', আৰু হ'লেও এটা কথা এ এইটো বিশ্বাসঘাত কৰা নাই বাৰু পেমেনটো টাইমতে দি আছে কিন্তু কেতিয়া কি হৈ যায় ঠিক নাই আকৌ
ঠিক নাই অ', অ', অ', লৰাটো বেয়া।
উম, ধৰিব নোৱাৰি মানে এইটো কাৰানে আমি যে এতিয়া পাতি আছো আমাৰ আইদি চাগে কাইলৈ বেন হৈ কথা এটা
অ', অ', হ'ব পাৰে অ', তোমাৰ হেৰিয়ে পাৰমানেণ্ট নহয় যে
অ', সি টা বেয়া লাগিছে ন তাতো ওৱান থাউজেণ্ড পাবলৈ আছিলে সেইদিনাখন পইচাটো পাই পাই পেলাই ব্লগ হোৱা হেঁতেনো বেলেগ
বেলেগ কথা অ', মোৰ তোমাৰ হেৰি হোৱা নাছিলে নহয় পেমেণ্ট হোৱা নাছিলে তাৰপৰা মই যোনটো আমাক হেৰি কৰি দিছিলে তাক ফোন কৰিলোঁ।
অ।
'কলে মোক সেইটো স্ক্ৰীণশ্বটটো দিয়া বুলি ক'লে স্ক্ৰীণশ্বটটো দিলো তাৰপৰা সি চালে চাই পেলাই গ'লে এই টেনস লাগে তোমাৰ ইয়াততিয়া গ্ৰীণ হ'ব অলপ লাইমৰ আগত মানে হালধীয়াাল লিিয়া হ'ব বুলি ক'লে। তাৰপিছত হালধীয়া হোৱা লেকে বাট চালো তাৰৰা হৈ গ'ল মানে পোন্ধৰ দিন মানৰ ভিতৰতে সব হৈ গৈছে।
চব বজাই অ প্ৰথম দিনাখন মোৰো তেনেকুৱা হৈছিলে নহয় মোৰ বহুত দেৰি হৈছিলে নহয়। মই ফোন কৰি ক'লো এ কি হব বুলি কলে তাৰপা পাছৰ দিনাখন এই যোনটো টো আমাৰ এই শুক্ৰবাৰে হৈছিলে, সেইটো আকৌ চবৰকে আগত মোৰহে সোমালে তাক মই কলো তাৰ পৰা সি কৈছে কাৰোৱে সোমোৱা নাই তোৰহে সোমালে বোলে।
অ', সেইটো তোমাৰ এবাৰ হৈ গ'ল যে পুৰা ফাষ্ট গৈছে।
দিয়ে সেঁহেতৰো
দিয়ে দিয়ে বহুত হেৰি কৰিব লাগে ন মানুহ বহুত আছেতো। চবকে চলাই থাকিব লাগে নহয়।
তাকে, এইটো ভালেই কৰি আছে ন?
অ', চব তোমাৰ পাৰ্ট টাইম হ'লেও তোমাৰ যিখিনি ঘৰতে থকা সেইখিনি ওলাই আছে কিবা এটা।
আৰু এতিয়া ধৰ জুলাই মাহতুটো চবেই কৰিব পাৰে ন
চবেই পাই অ', জো জোখৰ টাইমত আহিছে আমি মানে জোখৰ টাইমত পাইছো।
অ', পাইছো মই নহলে এইবিলাক কৰিবলৈ সময় নাই কলেজৰ টাইমত ধোৱা ৰাতিপুৱা আঠটাত কলেজ গল তাৰ আগতো কল কৰিবলে সময় নহয়।
অ', তুম
কলেজৰ পৰাটো আহি এইকেইদিনো দিন তোমাৰ এতিয়া দীঘলেই বাৰু দিন হ'লেও তোমাৰ তিটা চাৰে তিনটা পোৱাহি যায় তাৰ পিছত তাৰ পিছত এইবিলাক আমনি লাগে ন মনো নাযায়।
যেতিয়া তোমাৰ খেতি খেতি উম, মাটি চি ৰোৱা টাইম এদিনত কত টাইম পালাহেতেন এইটো জুলাই মাহ কাৰণেহে। ইফালে কলেজ জুলাই মাহটো পৰিছেকাৰনেহে। পোৱা হৈছে।
দিনটো এনেকে কথা বতা পাতিলো কেৰম খেলিলো কিবা কৰিলো তাৰপ পৰা ৰাতি অকণমান খুল শিকিব গ'লো।
অ', অ', তোমালোকৰ খোল শিকাই আছে ন?
অ', খোল শিকাই আছে এতিয়া তোমাৰ আজি খোলৰ আৰু দুদিন মানৰ পিছত আমি খুল নিব দিব পাৰিম আৰু মানে বাজানে মোটামুটি দিলে।
অ', অ'।
বাজান এখন প্ৰথম মুখস্থ ল'ব প্ৰত্যেকৰ পৰা মানে। মুখস্থ লৈ হোৱাৰ পিছত তাৰাপা তোমাৰ হেৰি খুলনিব কৈছে আৰু।
উম, উম, এই বহুত প্ৰগ্ৰেম বিলাক বহুত হৈছে দেই এইবাৰ।
উম, বহুত আ হৈছে অ তোমাৰ সেয়া তোমালোকৰ ভলীবলৰ তপা ধৰা ইয়াত ভলীবল শিকাই আছে ন ফিল্ডত।
অ', অ', ফিল্ডত আমাৰ সেয়া ভলীবল তাৰপিছত তোমাৰ পিছ পিছ অ
বা আমাক স্কুল শি
অ', ফি-ফিল্ডৰ তোমাৰম পিছ চাইড ক্ৰিকেটৰ ক'ৰচ পাইছা আগফালে তোমাৰ ভলীবলৰ কৰ্চ আৰু ফিল্ডৰ এইখিনি দৰি যোৱাখিনি দৌৰিয়ে আছে। বাকী তোমাৰ এই আমাৰ এই কোনো স্কুলতো হেৰি কৰি এই তোমাৰ পঢ়ুৱাইছে মানে নাইন টেইনৰ এনেকে ক্লাছ ফ্ৰী কে মানে চব ভালে কৰিছা কিন্তু এইবিলাক। ফ্ৰীকে।
আমাৰ মানে খুলটো তোমাৰ লৰালৰি কৈছে কি কাৰণে মানে অকলটো খুলযটো শিকালে নহ'ব ন খোল তাল দুইটা শিকা শিকাব লাগিব যিহেতু গায়ন বায়নে শিকাই আছে। সেইটো কাৰণে মানে অ' খোলৰ বাজানাখিনি ফটাফট দি মুখস্থ কৰাই লৈ তাৰ পৰা যোনে যোনে খোলটো অলপ নোৱাৰে মানে ধৰা যোনখিনি বাওঁ অলপ প্ৰব্লেম হ'ব ন।
প্ৰব্লেম হ'ব সেইটো তেনেকুৱা কৰিব।
খোল শিকাই থকাতে মানে তিনিটামান বাওঁহতীয়া লোৱা আছে।
অহ। হয়, সিহঁতৰ কাৰণে প্ৰব্লেম হয়তো টাইম লাগিব নে তোমালোকৰ এতিয়া। এই সেইকেইটাক বনোৱা
সিহঁতি তালটো ভালকে পাই তেতিয়া তালত লৈ যাব। কাৰণ তালিয়াওটো চাৰিটা মান লাগে ন।
উম, লাগিব এইটো তোমাৰ সেইকেইটা এতিয়া প্ৰব্লেম হয় ন দেৰি লাগিব মানে শিকালে। যিহেতু লেবেৰা হাতিয়া ন সেহেঁত।
অ'।
শিকাই মেলি তোমাৰ নহ'লে তোমাৰ হেৰিয়ালৈ দি দিয়ে ভাল তাললৈ তেতিয়া তালটোতো লাগিব মানুহ।
সিহঁতৰ হেনো অন্য প্ৰব্লেম নহয় কিবা ৰগৰটো দিওঁতে হেো হাতটো আহি যায় হেনো। সেইটো ইল প্লাষ্টিক মাৰলেও এডালে বান্ধি থ'ব লাগিব বুলি কৈছে।
অহ
কষ্ট কৰি হ'লেও মানে শিকিব লাগিব আৰু।
শিকিব লাগিব তাললে দি দিলেও বেয়া নহয় তোমাৰ।
সেইজনো বাওঁ হতিয়া আছিলে বহুত কষ্ট কৰি হৈ শিকিছে। এবাৰ পৰাৰ পিছত পাৰি গ'ল ন শিকাটোহে টান শিকাৰ পিছততো নোৱাৰা কোনো কথাই নাই।
কথাই নাই অ' তোমাৰ নিজৰ খোল আছে ন?
নিজৰ নাই মই এই দাদা এজনৰ পৰাই আনিছো শিকিবলৈ এইকেইদিন তাৰ পৰা এটা কিনিব লাগিব ভালকে বজাব পাৰিলে।
তাকে হে নিজৰ নাই যে
এতিয়া ধৰা আমাৰ লেখীয়া মানুহে ফটকে খোল এটা কিনো বুলি ক'লেও ধৰা কিনিব নোৱাৰে ন। আমালৈ যোনটো খোল জোখৰ সেইটো তোমাৰ মানে দহ বাৰ হোজাৰ টকা পৰিব। এই সৰু ল'ৰা কেইটালৈকে বাপেকে মানে গাই আছে। যে নামঘৰত কৈছে
অ'।
ছয় হাজাৰ নে সাত হাজাৰ টকা লাগে।
অ', অ', হয় তোমাৰ এতিয়া এই আগতে বিহু টাইমতে ঢোলৰে তোমাৰ দহ বাৰ হাজাৰ এনেকুৱা ভাল অকণমান ভালটোতে আছে এতিয়া তোমাৰ খোলটোতো দাম ল'বয়ে।
উম, এতিয়া তোমাৰ এযোৰ তালৰ দামে অকণমান সৰু তালযোৰ দামেই পঁচিছশ তিনি হাজাৰ।
অ'তো তোমাৰ এতিয়া চিজেন নহয় নহয় টাইমত দাম ল'বই মানে এইবিলাকৰ বস্তু দাম আছে। যিহেতু চাম চামৰা অ', দাম আছে। খোলটো খোলাটো বনাব লাগিব আৰু চামৰা গৰু কিবা পৰাহে বনাই চাগে।
মুল্যবৃদ্ধি যে হৈছে অকল বোলে খাদ্য বস্তুই হৈছে বুলি চবতে হৈছে।
উম, এই এইবোৰ কষ্ট আছে নহয় তোমাৰ এতিয়া খোলটোৱে চামৰাটো আনিব লাগিব খো-খোলাটো খুলি মেলি বনাই মেলি কিমান কষ্ট আছে। এইবিলাক বোৱৰ্টি চুৱৰ্টি লগাই।
খোলটো মানে দামটো গোটে খোলাটোতে পৰে। খোলাটো কিবা
খোলাটোতে পৰে অ' উম খোলাটোতে আছে হেৰি হয় দামটো। দেই হেৰি খাটনিও আছেনে তোমাৰ?
উম, লাগে। আমাৰ ইয়াৰ কথাে নহয়ে, হেনো খুল।
আহঁ, অ'।
কাঠটো বেলেগৰ পৰা আনে বেলেগ কিবা কাঠৰ
বেলেগ অ, ভাল আৰু ত, বেয়া কাঠ হ'লেও নহ'ব ভাল। ভাল হ'লেহে তোমাৰ তেতিয়া ভাল চাউণ্ড এটা দিব আৰু দিন লাষ্টিং কৰিব।
উম।
ভাল কে, বনালেহে বহুত। চুটবিলাকত ভাল চালৰ, চালৰ হেৰি কৰিলেহে তোমাৰ চাউণ্ডটো ভাল ল'ব। হা, হা?
ল, আই ন।
অ, সাতটা বা নটালৈ গৈ আছে।
অ, স, দহটা বজ কেতিাবা ধৰা এতিয়া মই ছেকেড ইয়ে পঢ়া, শুনা খতি কৰিছো। এতিয়া ভালকে শিকো।
অ, ভালকে শিকিলো অ, আৰু তোমাৰ এই সৰু, সৰু' ছোৱালী এাল গৈছে বোলে কালি দেখিছিলো।
অ, মানে এতিয়া আমাৰাঙৰ খিনিতকৈ বেছি গুৰুত সৰু খিনিক দি আছে মানে ধৰা সৰু খিনিয়ে ভালকে। শিকি ল'লে আমাৰ কামত।
অ, পিছত তোমাৰ নিজৰেকে ভাওনা
অ, আৰু তাতে ডাঙৰ ল'ৰা কম কাৰণে মানে সৰু খিনিক ভালকাম বুলি ভাবিছে সৰুখিনিৰ পৰাই এটা ভাল পাৰ্টি
অ', অ', এটা ডাঙৰ ভাল টিম ওলাই গলে বহুত ভাল হ'ব ন, তালিয়া। তাল চালাবা ধৰি তোমাৰ সেই ঘোল বজোৱা আৰু যদি পাৰ্টি এটা ওলাই যায়। অ, এই সৰু বিলাকৰ ঘৰকে আহি যাব তোমাৰান পাৰিব ন, পটককে পাৰিব সিহতে।